নহ কি কৰিছিলা?
এনে আছো বা তুমি কি কৰিছা?
উম ময়ো এনেই আছিলো ৰবা বাকী কিবা খালা নাই?
অ খালো চাহ খালো ৰবা তুমি খালা?
উম মইয়ো খালো ৰবা চাহ মানে কি মই ভাতকে খালো ৰবা।
অ ভালে চোন ৰাতিপোৱাই পোৱাই।
উমম ৰাতিপুৱা আৰু ভালকে খাই থৈ দিও তেতিয়া পিছাল ইমান চিন্তা নাথাকে।
অ ভালে ভালে বাকী খবৰ কেনেকুৱা?
অ খবৰ কিনো ক'ম আৰু ভাল বেয়া এনেকে চলি আছিলো ৰবা।
অ অ বাকী ঘৰতো ভাল ন।
উম উম ভালে ৰ'বা বাকী তোমাৰ।
মোৰো ভালে বা।
অহ, বাকী ঘৰ ফালে
ঘৰৰ ফালেও ভালে আছে সকলো।
উম বাকী, উম কি কলেজত গৈছা নাই।
উম নাই আজিৰ পৰা বন্ধ দিলে আৰু গৰমৰ বন্ধ তোমাৰ।
অহ, আমাৰো‌ গৰমৰ বন্ধ দিছে ৰবা, ঘৰতে আছোঁ।
অহ, ঠিকে আছে। ফুৰিব গলা নে নাই কবাত?
উম, নাই ৰবা যোৱা নাই। যামহে আৰু
অহ যাবা যাবা গৰমৰ বন্ধতোৱে পোৱা যায় আৰু ফুৰা কাৰণে।
উম বা হয় হয়। বাকী তুমি কৰবাত গইছা নাই?
নাই ৰবা মই যোৱা নাই। তেওঁলোকে আজিৰ পৰা বন্ধ দিলেহে
অহ বাকী এনে কিবা প্লেন?
আজি চাওঁ এনে, মামাহঁতৰ ঘৰত যাম বুলি ভাবিছোঁ আৰু এনে লগ কৰবাৰ লগত খানা খাম বুলি ভাবিছোঁ।
অহ, ভাল ভাল পিছে উম বন্ধুৰ ওপৰত মানে বন্ধুৰ কথা কলে যিহেতু আজি উম বন্ধুৰ ওপৰতে অলপমান কথাখিনি পাতোঁ।
অহ পাৰি পিছে কোৱাচোন?
অহ হয় পিছে তুমি কি ভাবা যে বন্ধুত্ব আমাৰ জীৱনৰ কিমান খিনি গুৰুত্বপূৰ্ণ
অহ, কব গলে বন্ধুত্বতো আমাৰ জীৱনত বহুত বেছিয়ে গুৰুত্বপূৰ্ণ দিয়াচোন কাৰণ আহ সকলো সময়তে আমাক সচা কব গলে বন্ধু লাগে আৰু মানে ঘৰত মা, দেউতা বা পৰিয়ালৰ সকলো মানুহৰ পিছতে কব গলে বন্ধুৰ স্থানে চবতকে বেছি। কাৰণ, আহ হেৰি আমি বন্ধু এজনৰ লগত আহ কি বুলি কয় আহ আহ, সকলো মনৰ কথা খুলি কব পাৰো বা যিমান কিছুমান কথা থাকে আমি কাকো কব নোৱাৰো। সেইবিলাক কথা আমি আমাৰ লগৰবোৰৰ আগত খুলি কব পাৰোঁ।
উম হয় হয় ঠিক কথা কৈছা আৰু আৰু পৰিয়ালৰ উম উম, পিছতে আমি উম মানে বন্ধুকে আমি ভাবো দিয়াচোন নিজৰ পৰিয়ালৰ বুলি
অহ, ঠিকে কৈছা তুমি
অহ আৰু কিন্তু প্ৰকৃত বন্ধু এজন পোৱাটো খুব কঠিন আজিৰ দিনত হয়নে নহয় বাৰু
অহ তুমি ঠিকেই কৈছা, আজিকালি মানে একদম ভাল সেনেকুৱা পাব লাগিলে বহুত অ মানে নাপায়ে কব গলে কাৰণ আজিকালি চবৰে স্বাৰ্থ হৈ গৈছে দিয়াচোন চবে নিজৰ অকল স্বাৰ্থতো চাই বেলেগৰ কথা কোনেও নাভাবে নিজৰটো কাৰণে মানে এহ, মানে নিজৰে অকল স্বাৰ্থটো চাই থাকে। বাকী বেলেগৰ ভাল বেয়া একো বুজিয়ে নাপায়।
হয় হয় আৰু উম প্ৰকৃত বন্ধু আচলতে মানে মই ভাবো যে সেনেকুৱাও হব লাগে মানে প্ৰকৃত বন্ধুৱা মানে বন্ধু বিলাক এনেকুৱা হব লাগে যে উম আমাৰ বিপদৰ সময়ত আমাৰ লগত থিয় দিয়া বা আমাৰ আমাৰ বিপদৰ ৰাস্তাত গৈ থাকিলে বা আমি কিবা ভুল কাম কৰি থাকিলে সেই কামটোৰ পৰা আমাক দূৰত আঁতৰাই অনা বা আমাক আৰু সেই ভুলতটো আমাক দেখুৱাই দিয়া বা আঙুলিয়াই দিয়া যে সেইটো নকৰিবি এইটো তোৰ বাবে বেয়া কিন্তু আজিকালি সেনেকুৱা বন্ধু খুব কম পোৱা যায়। দিয়াচোন।
হয়, হয়। তুমি ঠিকে কৈছা আজিকালি সেনেকুৱাকে কোনো দেখাই নিদিয়া মানে সকলোৱে নিজৰ তই চাই থাকে কোনোবাই বেলেগ- ভুল কাম কৰি থাকিলেও মানে কৰি থাকিব দিয়ে যে মোৰনো কি যায় সেনেকোৱা টাইপ হৈ যায় ত সেইকাৰণে অকমান ভাবি চিন্তি মানুহক বিশ্বাস কৰিব- দিব লাগে আচলতে আজিকালি-
হয় হয় ঠিক কথা কৈছা। খুব মানে সাৱধানে চলিব লাগে বিশ্বাসৰ ক্ষেত্ৰত আৰু- অ বন্ধুত্ব ক'বলৈ গ'লে আমি- মানে স্কুলৰ জীৱনৰ পৰাই আমি পাও দিয়াচোন কাৰণ- স্কুলৰ জীৱনৰ যি আমাৰ বন্ধু সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আমি- মূলতঃ আমি। বন্ধুত্বৰ যি মূল যি মানে কেনেকৈ বন্ধুত্ব হৈছিল সেইবিলাক আমি। স্কুলৰ পৰাই পাই আহিছিলো দিয়াচোন।
হয়, হয় তুমি ঠিকেই কৈছা আচলতে স্কুলৰ বন্ধু বিলাক বহুত ভাল আছিল কাৰণ সিহঁতে না আমাৰ লগত স্বাৰ্থৰ কাৰণে আছিল নে নে কি বা বেলেগ আমাৰ মানে লগৰ আৰু লগৰ সেনেকোৱা টাইপ মানে একেলগে খাব লাগে খেলিব লাগে পঢ়িব লাগে সেনেকোৱা আছিল। কিন্তু এতিয়া সকলো বিলাক মানে সলনি হৈছে দিয়া চোন পাছত সকলোৱে নিজৰ স্বাৰ্থটো ভাবে মানে। বাহেৰে এতিয়া যিমানে ডাঙৰ হৈ গৈছো মানুহ বিলাকে অকল বেলেগৰতো কি ক'ম আমি নিজেও সে শুকাই দিয়াচোন আমি ফাষ্টতেতো নিজৰটো চাম ন পিছতে বেলেগৰতো চাম ত সেনেকোৱা পিছত তুমি তোমাৰ স্কুলৰ বন্ধু বিলাকৰ লগত এ মানে এনে কথা বতৰা পাতা নে নাই।
উ মানে হয় প পতা নোহোৱা নহয় বুলি ক'ব নোৱাৰি পতা হয় কিন্তু খুব কম হয় আজিকালি কাৰণ আহ আজিকালি সকলোৱোতো বেলেগ বেলেগ উম কে পঢ়া যিহেতু যায় সেইবাবে খুব কমকৈ লগ পোৱা যায় আৰু ফোনত খবৰ খাতি লৈ মানে খবৰ খাতি পাই পোৱা যায় কিন্তু সেই ফোনৰ খবৰতো আৰু কিনো ক'ম কিন্তু ভাল লাগে দিয়াচোন এনেকৈ কথা পাতিও।
হয়, হয় তুমি ঠিকে কৈছা দিয়াচোন স্কুলৰ এনেকোৱা বন্ধু বান্ধৱীৰ লগত নিজৰ এটা সম্পৰ্ক ৰাখিবই লাগে মানে সিহঁতক হেৰুৱাব নালাগে আচল তে কাৰণ যিমান হলেও মানে বহুত আ মানে সেই দিয়া ভাল লগৰ থাকে দিয়া চোন এইবিলাক আৰু যিহেতু আমাৰ সৰু পৰাই লগৰ সেইবিলাক তো সেইবিলাকৰ লগত এনেকোৱা মানে সম্পৰ্কতো থাকিলে বা মাত মাতি তেনেকোৱা থাকিলে বহুত ভাল লাগে দিয়াচোন।
হয় হয় আৰু এনেকোৱা মানে বন্ধুত্ব আমাৰ স্কুলৰ জীৱনত এইটোৱে আছিলে যে মানে আমি তেতিয়া বুজি পোৱা নাছিলো আমি তেতিয়া অকল বন্ধুৱে বুজি পাইছিলো যে ই আমাৰ লগৰ ইয়াক আমি মানে আমাৰ নিজৰ লগত ৰাখিব লাগে বা ইয়াৰ কিবা বিপদ আপদ হলে সেনেকোৱা কৰিব লাগে এই সেনেকেই মানে যেনেকোৱা এবাৰ মানে মোৰ মোৰ ক্ষেত্ৰত হৈছিলে দিয়াচোন এতিয়া মানে আমাৰ খুব মানে জ্বৰত ভুগি আছিলো তাৰ পাছত জ্বৰত ভোগাৰ পিছত আৰু হাতখনো মোৰ ভাঙিলে এনেকে
উম।
খেল থাকাত এতিয়া পৰিলো তাৰপাছত উম, মানে দুমাহনে ডেৰমাহ মক স্কুল যাব পৰা নাছিলো কিন্তু উম মোৰ মানে বন্ধুসকলে মোৰ ঘৰত আহি পেলাই মোৰ যে খবৰ লৈছিলে বা উম, যি আমাৰ শিক্ষক- শিক্ষয়িত্ৰী বিলাকে যি পঢ়াইছিলে ত'সেইবোৰ সকলোৱে মোক আহি পেলাই জনাইছিলে বা মোৰ সহায় কৰি দিছিলে আৰু। সেই সেনেকে আমি বন্ধুত্বৰ মূলটো আমি সেই তেতিয়াই খুব ভালদৰে বুজিছিলো
অ ঠিকে কৈছা তুমি আৰু মানে কিছুমান লগৰ এতিয়া কেনেকোৱা থাকে এতিয়া আমাৰ লগৰ বিলাক আজিকালি যে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহক বা বেলেগ আমাৰ ৰিলেটিভ সেইবিলাকক মানে। সন্মান কৰিব নাজানে বা বেয়াকে কৈদে কিবা আচলতে সেনেকুৱা হ'ব নালাগে দিয়াচোন সেনেকুৱা হ'লে বহুত বেয়া আমাৰ যদি ঘৰৰ মানুহ হয় বা ইমান ভাল মানে আমাৰ কোনোবা ৰিলেটিভ হওক বা সেনেকুৱা হওক সেইবিলাকক যদি আমাৰ বন্ধু বা বান্ধৱীসকল বেয়া ব্যৱহাৰ কৰে বা বেয়া দৰে কয় তে সেইবিলাক বন্ধু বা বান্ধৱী বন্ধু মানে ভাল বুলি মই নাভাবো আচলত
হয় -হয় আৰু সেনেকুৱা বন্ধু দূৰত থকা এইটোৱে ভাল মানে আঁতৰি থকাটোৱে ভাল আৰু মই ভাবোঁ যে এ মানে খুব বেছি বন্ধু বনোৱাতকৈ আমি আহ, মানে খুব কম বন্ধু বনাব লাগে আৰু সেই বন্ধু বিলাক আমাৰ মানে একদম বিশ্বাসী বন্ধু আৰু প্ৰকৃত বন্ধু হ'ব লাগে কাৰণ বন্ধুত্ব মানে বিশ্বাসী বিশ্বাস আৰু মানে সহায়তা আৰু মানে সেনেকে সহানুভূতি ওপৰে নিৰ্ভৰশীল হৈ থাকে দিয়াচোন সেইবাবে মানে সেনেকে বেছি খুব বেছি বন্ধু বনাবও নালাগ লাগে কিন্তু দুই, এজনেই বনাব লাগে কিন্ত মানে তেওঁলোক বিশ্বাসী হ'ব লাগে আৰু।
হয় তুমি ঠিকে কৈছা দিয়াচোন আহ আৰু মানে যিহেতু এতিয়া আমাৰ কলেজৰ বন্ধু বিলাক ইমান ভাল নহয় বা সেই নহয় ত' আমি আমাৰ স্কুলৰ বিলাকৰ লগত ভাল সম্পৰ্ক ৰাখিব লাগে। বা ময়ে ৰাখো দিয়াচোন আ মই যিমান পাৰো আমাৰ আ, স্কুলৰ বান্ধু -বান্ধৱীৰ লগত মানে কথা পাতিব মই সেই কৰোৱে বা আমি বছৰত এবাৰ বা দুবাৰ এনেকৈ আমি গোটেই বিলাকে লগ হওঁৱে ত' এনেদৰে ভাল লাগে আজিকালি যিহেতু মানে চবে কলেজ পাইছে হ'লেও যিহেতু ত'মানে এক লগত থাকি থাকে বা কথা চথা পাতে থাকে ত' মানে এনকা হ'লে বহুত ভাল আৰু। আৰু যিহেতু ইমান পুৰণা লগ বা ইমান সৰুৰ পৰা একেলগে ডাঙৰ হৈছো একেলগে পঢ়া -শুনা কৰিছোঁ ত' সকলো বিলাক ভাল লাগে।
হয় -হয় ঠিক কথা কৈছা আৰু মানে উম আৰু বন্ধুতটোতো মানে এনেকুৱা হ'ব লাগে যে মই যি বিচাৰিছো সেই বন্ধুজনৰ পৰা আৰু সি মোৰ পৰা যি যিখিনি বিচাৰি চে সেইখিনি দুইটাই দিব দুইটাই দুটাক দিব পৰা হ'ব লাগিব। তেতিয়া সেই বন্ধুত্ব মানে উম অতুত হৈ থাকে দিয়াচোন আৰু কেতিয়াও সেই বন্ধু মানে শেষ হৈ নাযায় আধা ৰাস্তাত। মানে উম দুয়োটাই দুয়োটাক বিচৰা খিনি দিব পাৰিব লাগিব হয় নাই বাৰু?
হয় তুমি ঠিকে কৈছা এনদৰে মানে লগ পুৰণা লগৰ বা বন্ধু বান্ধৱীসকল ভালদৰে থাকিলে বহুত ভাল লাগে দিয়াচোন যিহেতু ইমান পুৰণা হয় ত' অ, বাৰু তোমাৰ লগত আজি এনদৰে কথা-পাতি বহুত ভাল লাগিল আৰু। পিছলৈ আমি এনদৰে কথা পাতি থাকিম বেলেগ -বেলেগ বিষয়ে।
হয় -হয় দিয়া তেনেহ'লে ৰাখিছোঁ এইখিনিতে। আৰু পিছলৈ এনেকে কেতিয়াবা সময় উলিয়াই পেলাই বেলেগ বিষয়ত কথা পাতিম।
হয় ঠিক আছে দিয়া ৰাখিছোঁ।
উম দিয়া